অ' কি কৰি আছ?
এ, আছোঁ দে বহি পেলাই দুটা দুটা, আকৌ আহি বহি আছোঁ।
অ', অ', অ'। হেৰি দোকান আ-আ, অ' সোনকালে যে আজি কিয়?
এ, ছোৱালীজনীৰ টিউচন আছিলে, আকৌ মই ঘৰত কাম অলপ আছিলে যে। আকৌ ছোৱালীজনীক টিউচনত থৈ পেলাই এ, অকনমান সময় বহিছোঁ।
অ' হয় দে, ন দিনতটো বৰ কষ্ট হয় তোৰ দোকান খনৰ কাৰণে।
সেইটোৱে আৰু নিজে, নিজে কৰি লোৱা কাম আৰু হয়।
তাকে উম অকন কষ্ট হৈছে, দে হেৰি যে এ কি বুলি এয়া। হেৰি নকৰ এ কস্মেটিকৰ বস্তু নাৰাখ জানো তই।
অ' ৰাখিছোঁ কসমেটিক্স বহুখিনিয়ে আছে।
আছে ন? অ' এই মানে হেৰি বিয়া এখন আছিলে সৰু বিয়া এখন সৰু ছোৱালী এজনী তুলনি হ'ল।
অ,
তাকে মানে বোলো, কি কি ৰাখিছ কি কি, আছে মেকআপ? চেক আপ আজিকালি ঢেৰ কিবা কিবি লাগে নহয় ছোৱালীজনীয়ে বোলে কৈছে যিজনী? ছোৱালীক মানে সেই মেক আপ কৰি দিবলৈ মাতিছে তাই বোলে কৈ? হেৰি বস্তুখিনি কিনি আনিলে দামতটো অকন কমাই ল'ব।
অ,
তাকে বোলো বস্তু খিনি, গোটেই উম গোটেইখিনি বস্তু যদি আছে। মোক মানে সুধিছে কৈছে তোমাৰ তেনেকুৱা চিনাকী আছে যদি, মাকে কৈছে আৰু? তোমাৰ তেনেকুৱা চিনাকি আছে, যদি বস্তুটো মানে অকনমান যাতে কমতো আনিব পাৰো এনেকে কৈছে মই কৈছোঁ আ ছেম বান্ধৱী এজনী।
অ,
এ মাকে মানে গমেই পায় এ উ তই মোৰ লগতে। ভাল বান্ধৱী তাৰপিছতে হেৰি সেই সেইকাৰণে মানে কৈছে আৰু মোক তেনেকে তোমাৰ যদি ভাল হয়, অকণ দামটো অকণ হেৰি কৰি? মানে আনি দিব লাগে আৰু মই কৈছোঁ
উম,
হ'ব বাৰু মই কথা পাতি দিম আৰু যিটো বস্তু দাম কমাব নোৱাৰে, সেইটো বোলো নোৱাৰে পাৰাখিনিতো তাই দিবয়ে বাৰু মোক? কথা মই নগলেও হ'ব, বোলো মোৰ কথা ক'লেই হ'ল তেনেকে কৈছোঁ।
অ, অ, অ।
অ তাকে কিবা বোলে, ফাউণ্ডেশচন লাগে বোলে। কম্পেক্ট পাউডাৰ লাগে বোলে, একে নখ পালিচ পা আদি কৰি গোটেই খিনি আৰু।
অ গোটেইখিনি আছে হেৰি? কচমেটিকৰ গোটেইখিনি আছে, কিন্তু কিছুমানত অকনমান কমাই দিব পাৰি। আৰু যিবিলাকতো নোৱাৰি সেইটোতো নোৱাৰিয়ে হয় নে নহয়?
আ মই সেইটো কৈছোঁ।
অ,
কিছুমান বস্তু দামটো কমাব নোৱাৰি, কাৰণ তাইহে এটকা বা দুটকা লাভ হয়, সেই বস্তুটোনো? তাই কেনেকে দিব দোকানত আনি পেলাই তাই ন।
অ সেই টো বুজাই দিবি আৰু মই হেৰি ৰাখিছোঁ নহয় কচমেটিক্স মানে কচমেটিক্স গোটেইখিনি আছে লগতে। তাতে আকৌ হেৰি খাৰু, কিতাপ
কেঁচা সোনৰ গহনা টো আছে নেকি?
অ আছে আছে।
সেই সেইটো ক'ৰ ক'ৰ পৰা অনা এ ৰণথলিৰ পৰা, আনে নে গুৱাহাটীৰ পৰা অনা?
নহয় গুৱাহাটী পৰাই আনো ৰনথলী বুলি নহয় আৰু নতুন ডিজাইন
অ অ নতুন
মানে অ নতুন ডিজাইন ধৰি লোৱা, কেইদিন মানৰ আগত এটা হেৰি ক চুলৰ চিৰা এটা ওলাইছিলে।
অঁ।
সেইটো ডিজাইন নতুন কে দেখিলো সেয়া লোৱাই। তাৰ পিছত আকৌ ধৰি লোৱা আকমান কাঠৰে হেৰি পালো।
অঁ।
এনেকুৱা আৰু, জাপি সেই তেনেকুৱা মানে খুলি লগ তেনেকুৱা অলপ মানে উ নতুন পালে।
মিলাই পেলাই অঁ অঁ অঁ সে সেই সেই চেট বোৰ কেনেকে বাৰু, হেৰি দাম তেনেকুৱা মানে ঘৰ দেখিবলৈ ভাল লগা আৰু।
এই সেই বেছি নহয় চাৰিশৰ ভিতৰত থাকে আৰু তিনিশৰ পৰা চাৰিশৰ ভিতৰত।
অঁ তাৰ মানে হেৰি যে মই আগতীয়াকে কৈ মানে কিয় আকৌ লগত গৈ পেলাই মই দাম মাৰি থাকিবলৈ মোৰো ভাল নালাগিব ন, কথাটো মই গম পালে ভাল আৰু। সেইটো কাৰণে।
উম তই গোটেইখিনি জানই হয় নে নাই।
অঁ, মই জানোৱে বাৰু সেইটোৱে সেইকাৰণে মই মিলাই পেলাই কৈছো কথাটো জানোৱে বাৰু মই। তাৰপিছতে এই কেঁচা খনৰ ছেট এটা লাগে, তাৰপিছত আৰু হেৰি ৰচোন ব্লাউজ চলাউজ তেনেকুৱা। পেট কোত দেখিছিলো, আছেই নে। সেইবোৰ আছে ন।
অঁ আছে কাপোৰ অঁ মানে পেটিকোট ব্লাউজ আছে বাও।
অঁ, তাকে মানে মাকে মোক সুধিছে হেৰি যে মই মানে তেতিয়া ক কৈ থাকা শুনে যে বোলে কচমেটিকো আকৌ বোলো মাইকী মানুহৰ কাপোৰ চাপোৰ চাদৰ তাদৰ এইবোৰ ৰাখা নাই জানো।
অঁ অঁ অঁ আছে, অঁ আছে বোৱা এক্স্ৰা মেখেলা যদি তেনেকুৱা আকৌ হেৰি নহয় সৰু তুলনি বিয়া হলে যে, হেৰি পিন্ধিব লাগে প্ৰথমতে মানে মই বোৱা কাপোৰ নিচিনা পিন্ধিলে ভাল হৈছে থকা কেইদিন। উম তেনেকুৱা আছে অঁ। এনেকুৱা আছে, পেটিকট ব্লাউজ আকৌ তেনেকুৱা মেখেলাও দিব পাৰিম।
অঁ, এই নোৱাই পেলাই নোৱনি কাপোৰ যে, নোৱাই পেলাই যিযোৰ পিন্ধে তেনেকুৱা এযোৰ লাগিব বোলে। তাৰ পিছত আকৌ আকৌ হেৰি এই মাজতে মই পাটৰ এযোৰ কৈছিলি তেনেকুৱা কিবা আছে নেকি বাও?
মোৰ ঘৰ অঁ পাটৰ নিচিনা দেখি যে অকমান কমৰ যে। অঁ সেই সেইযোৰ মানে দুযোৰ মান আছিলে শেষ হ'ল। তেনেকুৱা চাইলৰ মানে এ পাব আৰু অলপ। যেনিবা আছে, একে বাজোৰৰ
অঁ, মানে প্ৰেজেন্টৰ কাৰণে মই তেনেকুৱা এযোৰে দিম বুলি ভাবিছো আৰু এ চু চইদাৰ টুইদাৰ কিবা কিবি এইবোৰতো বহুতেই দিব হয়নে।
দিব অঁ অঁ।
তেনেকুৱা এযোৰ দিলে পিছলৈ মানে তাতে পিন্ধিব পাৰে আৰু তাই ডাঙৰ হোৱাৰ পিছত। কলেজত পঢ়িলে বা, কিবা কিবি ন কাৰোবাৰ বিয়া বাৰু হলে তেনেকে গাভৰু হোৱাৰ পিছত পিন্ধিব পাৰিব।।
তাইনো আৰু কি পিন্ধিব মাকে পিন্ধিব কিবা প্ৰগ্ৰেমত বা ঘৰত হওঁক শংকৰ দেৱৰ তিথিয়ে হওঁক, ইভাগে অ নাই। সেয়হে তেনেকে পিন্ধিব পাৰিব বহুত খিনি কাপোৰ আছে, উ কালি আকৌ হেৰি দিলো কালি মানে এই ইষ্টে পুল কথনা আছিলে যে চেপুৰ ক'ত ই এযোৰ তাৰপিছত মাছ আছই ইচপতিংৰ এযোৰ মানে চাই কাপোৰ কাটি
অ
ভাল আৰু মানুহজনীও খালে ভাল পাই। চাৰিযোৰ কাপোৰ লৈছে, অ চাৰিযোৰ কাপোৰ লৈছে।
অ এইযোনটো আৰু এটা সুধো মই হেৰি অঁ এই আৰু এটা যে আছে যে হেৰিটো ৱাচ কটনটো যে। ওৱাচ কটন বুলি যে কয় এটা আছে সেইটো কাপোৰটো ইমান পা পাতল পাতল লাগে এনেই কাপোৰটো কেনেকুৱা ন?
কাপোৰতটো ভালেই কিন্তু অলপ পাতল হয় মানে কামৰ কাৰণে পিন্ধ ভাল লাগে আৰু হেৰি কৰিব পাৰি। তাৰ লগতই এ ষ্ট্পোৰ ললা ধৰ তাতে এ পেটিকোট টো তেনেকে মিলাই পেলাই কাপোৰটোৰৰ লগত
অ কাপোৰৰ তলত পেটিকতো মিলাই পেলাই নহয় মানে কি হয় আমি আৰু ধৰ প্ৰতি মানে আমাৰ কি হয় আমাৰো জানয়ে আমি আৰু অমুকলৈ যাব লাগে তৎক্ষণাত ওলাব লাগে বা ইফালে সিফালে আমাৰ কাম ঘৰুৱা কামো আমি গাঁৱৰ মানুহ যেতিয়া ন পেটিকোত মিলাই থাকিবলৈ যাবলৈ সময়ে নহবগে সেইটো কাৰণে মানে সেইদিনাখন বিয়া দিনাখন পিন্ধিবলৈ বোলো এযোৰ লওঁ বুলি ভাবিছিলোঁ। মই বোলো পাই ল'ম আৰু কথাটো পাতি লওঁ তাৰ পিছত এতিয়া আকৌ এফালে ভন্টিয়ে কলে বোলে হে সেইটো কাপোৰতটো অকমান পাতল দেখিবলৈ ইমান হেৰি নহ'ব। আৰু মানে পাতল যে অক ফাহি যোৱা চান্সটো থাকে বুলি ক'লে।
পানী নাযায় বাৰু তাৰ লগত সেইব পানছিলে অকনমান বগা থাকিলে
অঁ কৈছে কাপোৰযোৰ অঁ তাই কৈছে কাপোৰযোৰ কছে খুব আলহ খোৱা আৰু তই কেতিয়াবা স্কুটি চিস্কুটি চলাবি এই চিলনীত যদি পৰি যায় ফাঁহি যাব।
এ নহয় তেনেকুৱা নহয়। মানে কি অলপ ভালকে পিন্ধিলো নহয় নহয় মানে তাতে অলপ মানে কাপোৰ লৈ আছে কিছুমান আজিকালি কোৱালিটি জানই নহয় আৰু তিনটামান চাৰিট মান কোৱালিটি কাপোৰৰ আৰু মই গোটেই কেযোৰ আনিছোঁ মানে গোটেইকেইটা মানে প্ৰথম এক ভাল দিয়া। পিছত মানে চাগে
অঁ
ছেকেণ্ড কল
অঁ
এই মই যিটো হয় ফাষ্ট কোৱালিটি সেইটো এতিয়া মোৰ তাত থকা হেক হৈ যায়। এয়া কি কয়, কেঁচা পাত পটন যিটো যে ইয়াত- মানে চাৰিআলি দোকানত ওলাওতে মই গুৱাহাটীৰ পৰা ফাৰ্ষ্ট লৈ আহিছিলো যে।
অঁ', -অঁ',।
সেইকেযোৰ সেই কেনেকুৱা ধুনীয়া কাপোৰযোৰ হয় নে নহয়। এতিয়া তাৰ ডুপ্লিকেট- ওলাই গ'ল কিন্তু সেই ডুপ্লিকেট, সেই ডুপ্লিকেট দি কাপোৰ এটা নাই। মই নানোৱে মানে, সেই যিটো ফাৰ্ষ্ট কোৱালিটি, এক নম্বৰটো সেইটো আনো। এতিয়া সেই চাৰিটো যে কালি কাপোৰ দিলো, মানে মানুহজনী ইমানে ভাল পাইছে, কাপোৰ কেইযোৰ কৈছে মোক ভাল, ভাল, সেইটো কোৱালেটি। এতিয়া মই কৈছো যে, মই যিটো মানে প্ৰথম ওলাই সেইটো মানে অকমান এশ, দুশ এটা বেছি হয় আৰু।
বেছি হয়, তাকে অ, অ, নহয় নহয় এনেও হেৰি কম দামী কাপোৰতটো, কমকে পইচা দি পেলাই আনি এদিনতে নষ্ট হোৱাতকে, অকমান ভালটো কিবা এটা বেছি দি পেলে আনি দুবছৰ পিন্ধিব পাৰি ন?
অ, মানে মোৰ মানুহজনী কৈছে, কিয় এয়া চোন কেঁচা পাত কটনয়েই এতিয়া চোন পাঁচশটো পাই, ছশটো পায়, বোলো হেই পাঁচশ, ছশত পাব। কিন্তু সেইকেইযোৰ কাপোৰ কোৱালিটিটো মানে ছেকেণ্ডহেণ্ড মানে কি ছেকেণ্ড কোৱালিটিটো কা কিন্তু মোৰ তাত নাপাব, মই সেইটো কাপোৰ কোৱালিটি ৰাখাই নাই, তেনেকে কওঁতে মানুহজনীয়ে কৈছে বোলো আপোনাক মই এতিয়া দেখাই দিব পাৰো, যদি তেনেকুৱা এযোৰ আন দিব পাৰে, মই আপোনাক ইয়াতে দেখাই দিম এনেকে কলো আৰু। কিন্তু হেই, হেইটো কোৱালিটি আৰু এইটো কোৱালিটি আপুনি চুই চালে গম পাব। তাৰপিছতে পাৰ্থক্য বহুত থাকে ন, এচি কটনকিযোৰ এতিয়া, কাপোৰ পঁচিশ টকাই লাগিব, পঁচিশ দি লৈছে কিন্তু মানুহজীয়ে ইমানেই কমফৰ্টে
অ,
হেইটোয়েই, তাৰপিছে সোতৰশ ওঠৰশটো পায়। এতিয়া নতুনকে অকনমান হেৰিত আছে, কটনৰ কাপোৰ যে, টু ফিফটিৰ পৰা যে
অ,
এই, সেই কিযোৰ ধুনীয়া কটনত ওলাই আছে, তাত অ,
টু, ফিফটি মানে এই কেইযোৰ আমি ঘৰত ৰাফ ইউজ কৰিব পাৰো।
অ, ৰাফ ইউজ কৰিব, এতিয়া নামঘৰ-চামঘৰ যাবলৈ বা গৰমত পিন্ধিবলৈ কটনৰ
অ,
কালাৰিংও পায়, বগাও পায়, সেই কিযোৰ মানে
অ, তেনেকুৱা আছে নহয়, নহয়, মই কৈছো এনেকে বিয়া চিয়াই পিন্ধিবৰ কাৰণে এতিয়া কি তেনেকুৱা গৰমত পিন্ধিবলে ভাল, কটনৰে বা তেনেকুৱা মানে যাতে গাত পিন্ধিলে, গাটো মোৰ, মোৰ আকৌ চব কাপোৰ পিন্ধিব নোৱাৰো দেখোন জানই খজুৱাই কৈ কিবা কৰে।
এ, ননী কটনটোৱে বেষ্ট আৰু এতিয়া।
ননী কটন।
ননী মানে পিয়ৰটো হ'ব লাগে আৰু ননী কটনটো অ, সেইটোৱে টুৱেণ্টি ফাইভ, থাউজেণ্ড। মানে অকমান হেৰি হ'লে, অকমান চিনাকি হ'লে মানে এশ, দুশৰ কিবা এটা কমাই দিব পাৰি আৰু।
কিবা এটা কমোৱা যায় আৰু উম,
কিমানো কমাব পাৰি, নে বেছি
অ, বাৰু ঠিক আছে, হেৰি কৰিম মই কাইলৈ, পুৰহিলৈ মানে যাম বাৰু হা। যাম। অ', তই হেৰি কৰিবি, এয়া কি কয়, উম উম, দোকানত থাকিলে মোক ফোন এটা কৰি দিবি।
হা, মই লৈ আহিমগে। অ', অ', হ'ব দে অ'।
অ'।